অ' হে্পী বাৰ্থডে।
অ' থেংক ইউ ছ' মাচ। নাই নাই এনে আছিলো বোলো তুমি হঠাৎ ফোন কৰি কেনে হেপ্পি বাৰ্থডে ক'লা ক চক খাই গলোঁ মানে কোনে ফোন মাৰি ক'লে বুলি।
এ মইটো শুলাই নেকি বাৰটা বাজিল। তাকে আৰু, শুধিবও পাৰা ন' অ'- কোনবা উঠাই নে নুঠাই নে। হ'লেও আৰু মাৰি দিলোঁ আৰু ফোনটো।
অ' অ', মানে মোৰ ভাবায় নাছিলোঁ তুমি যে উইচ কৰিবা বুলি। তাতে তাই বাৰটাত ফোন কৰি। এহ
হি হি‌। তাকে বোলোঁ। পিছে কালি কি প্লেন আছে?
কালি প্লেনটো- বহুত বনাইছিলোঁ, কিন্তু তাৰে পৰা এটাও নহ'ব, এনে যাম অলপ। গধূলি সময়ত ওলায়।
কিয়?
কিয় মানে তোমাচোন কিছুমানে কয় নোৱাৰোঁ। কিছুমানে ক'ব পাৰিম, কিছুমানে ক'ব, মোৰ টাইম নিমিলে, তেনে তেনেকে আৰু সকলোকে হ'ব দে। তহঁতে যাবই নালাগে, এনেকে ক'লোঁ।
হয় নেকি?
উম'।
অহ'।
মই ভাবিয়ে আছিলোঁ, তোমাক লগ ধৰিম-ধৰিম বুলিয়ে।
উম' -উম' মই বাৰু সেইটো ভাবি ফোন কৰা নাই। এই' মই আৰু তোৰ বাৰ্থডে, এনেতো মনত আছেই বাৰ্থডে।
উম'-উম'।
তাকে বোলোঁ উইছটো কৰি লওঁ ৰাতিয়ে, তাৰপিছত বাকী কি হয় কালি, দেখা যাব আৰু।
অহ', গম পাইছোঁ, মই ভাবিছোঁ তোমাক এবাৰ মানে মোৰ আজি এতিয়া নহয় আৰু, কালি ফোন মাৰি কম বুলি ভাবিছিলোঁ আৰু এনেকে গধূলি সময় এক টাইম ওলাবা, ওলাই যাম বুলি।
অহ', কিবা এটা ভাবিবো লাগিব, এটা কাম কৰিবা নহ'লে, ৰাতিপুৱা নোযোৱা, ৰাতিপুৱা মন্দিৰ যাওঁ বোলা।
মন্দিৰ ক'ৰ?
তুমি বা কোনটো মন্দিৰত যোৱা? তোমাৰ মতে যাম আৰু।
মোৰ মতে মানে, কি কোৱা, ভাল চাই এটা মন্দিৰ যাওঁ মানে যদি যোৱা নাই।
হয় নেকি, তুমি এনে ক'ত-ক'ত যোৱা নাই? মানে ক'ত-ক'ত গৈছিলা আগতে সেইটো কোৱা।
কামাখ্যা গৈছোঁ তোমাৰ পাকা, কামাখ্যাত তোমাৰ যিকেইটা তাতে আছে, একেখন পাহাৰতে তোমাৰ। গোটেই কেইটা গৈছোঁ। তাৰ পিছত তোমাৰ বামহী গৈছোঁ, আকৌ গণেশ মন্দিৰ, সাইবাবা মন্দিৰতো গৈছোঁৱে বাৰু। তাৰ পাছত তোমাৰ আকৌ মৃত মৃত্যুঞ্জয় মন্দিৰো গৈছোঁ, দৰ্গেশ্বৰী মন্দিৰ গৈছোঁ, লং লংকেশ্বৰ মন্দিৰ গৈছোঁ।
উম', ঠিক আছে নহ'লে, এটা কাম এই দেওঁ ওচৰতে যাম, ক'ৰবাত তুমি চাকি-তাকি এনেকে জ্বলাব পাৰিবা, গণেশ গুৰিলৈকে যাওঁ। ৰেডি-ৰেডি।
ওচৰৰ ক'ত?
হেল্ল',।
ভক্তি কুটী মন্দিৰ যাব পাৰে কিন্তু।
অ', -অ', সেইটো পাৰি বাৰু, মানে, যাতে আৰু মান এতিয়া সোনকালে হৈ গ'লে ভাল আৰু, তেতিয়া যদি তোমাৰ যি প্লেন আছে সেয়া কৰিব পাৰিবা, বাকী ঘৰতে আহিবা নে, ক'ৰবাত ওলাই যাবা?
নাই, গধূলি অলপ ওলাই যাম।
অহ',। এই', নোৱাৰিছোঁ বুলি, কোন নো ইয়াত?
কোন নো ইয়াত, হম-হম,।
অ', ঘৰত বোলোঁ কোনো নাপাতেই আজিকালি।
নাই-নাই, নাপাতে আজিকালি, পাতি কেনেনো কি হ'ব ওচৰ- চুবুৰীয়াবোৰেচোন আকৌ কিছুমানে ক'ব হি ভাত-আঞ্জা ভাল হ'ল, বেয়া হ'ল। বেয়ায়ে খুৱালে, তাতকে ভাল তুমি বাহিৰতে পাতা, লগৰছ পোৱালীবিলাকৰ লগত।
কিহেনু আৰু কাবাক মাতিলে কাবাক নামাতিলে বেয়া পায়।
উম', সেইটোৱে। তোমাক ক'লোঁ মই কি বুলি কয় ওলাবা গধূলি!
অ' অ' হ'ব দিয়া যাম আৰু মন্দিৰ যাবানে ৰাতিপুৱা?
অ', হ'ব দিয়া যাম। এটা কাম কৰো ভাল, তুয়ি যি হাৰে কৃষ্ণ মন্দিৰ যাওঁ যোৱাও নাই তাতে।
অঁ হয় নেকি?
অ', তোমাৰ নত গুৱাহাটীত আছে নেকি?
অ', মই ভালকে চিনি নাপাও বাৰু, তুমি চিনি পোৱানে?
নাপাওঁ বাৰু এ' আজিকালি উবেৰতচোন লকেচন মাৰি দিলে আহিয়ে যায়।
হয় বাৰু।
উম' তাতে যাওঁ।
উম উম তাতে যাওঁ দিয়া। অ', তেনেহ'লে ভালে হ'ব।
উম্। শেগেনে বেছি তেনেকুৱা একো নক- কৰো, এনেই যাম ওলাই এপাক। কিবা খাই-ব‌ই আহিম আৰু।
কাক কাক কৈছা তোমাৰ লগৰ?
তোমাক কলো, মোক কলো মানে মোক কলো বোলে ছৰি। মই এয়া মোৰ লগৰ দুজনীক ক'লো সিহঁত দুটাই যাব বুলি কৈছে আৰু।
হয় নি?
আৰু লগৰ ল'ৰা কেইটামান কৈছো আৰু মানে সিহঁতেও আগৰ পৰাই কৈ আছিলে নামাত- তিলে চাবি বুলি সেইকাৰণে মাতিলো আৰু।
অ' কে, মানে ছয়টামান হ'ব আৰু ন'? চব মিলাই।
উম, ছয়-সাতটা হ'ব। তেনেকে যাম আৰু, আৰু গধূলি সেইত যাম বুলি ভাবিছো। মানুহে আজি-কালি বহুত কেফে খুলিছে নহয়।
উম, তাতে বহুত ভাল ন' পাৰ্টি দিব কাৰণে? আৰু ধুনীয়াকে ডেক'ৰেচন কৰি দিয়ে সজায়-মেলি একদম।
অ', তাতে সেইকাৰণে তাতে যাম বুলি ভাবিছোঁ। ম' ভাল লাগে আৰু তোমাৰ তাতে কেফেত তোমাৰ টাইম স্পেণ্ডো কৰিব পাৰি। সেনেকে
কোনখনত যাম বুলি ভাবিছিলা? মানে কোনখিনিত আছে?
তোমাৰ এখনতো তোমাৰ এইটো কিছিলে এটা তোমাৰ কিন্তু এনে দূৰৰ কিছুমানো চাইছো মই ৰিজৰ্টো চাইছো কিছুমান।
তোমাৰ চানদুবীৰ পানে কিছুমান ৰিজৰ্ট আছে নহয় বহুত ধুনীয়া-ধুনীয়া।
অ'।
তাতে চাইছো, তাছত তোমাৰ সেইয়াও চাইছোঁ আৰু উম্ আৰু এখন ৰিজত আছিলে ৰ'বা পাহৰি গ'লো তোমাৰ।
উম।
কিবা ৰিজৰ্টৰ নাম আছিলে ৰ'বা দা ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট যে তাতে বাৰু বহুত এক্টিভিটিছ আছে সেইবিলাক কৰিবও পাৰিম খাবও পাৰিম বাৰু। তাৰছত তোমাৰ কেফেৰ ভিতৰত মানে মই নাম নাজানো বাট মানে আ ছে আৰু বহুত ধুনীয়া ধুনীয়া। পাইছিলো আৰু তোমাক কেফেবিটো তোমাৰ টিভি টাৱাৰ চিনি পোৱা নে?
অ'।
অঁ তোমাৰ টিভিতটা আৰু সেইফালেও শুনো ধুনীয়া ধুনীয়া কেফে খুলিছে আক এতিয়া।
উম হয় মই দেখা পাইছিলো মানে খালি যোৱাহে হোৱা নাই।
মৌ যোৱা নাই তাতে এখন হোৱাইট কালাৰ কিবা এখন আছিল ৰ মানে গৈছিলো ৰিচেণ্টলি সোমোৱা নহ'ল।
অ'।
হোৱাইট কালাৰ এখন মানে তোমাৰ বাহেদি সজোৱা আছে আৰু।
উম।
তাতে সেইখনতো যাব পাৰি ধুনীয়া লাগিছিলে দেখাত।
অম বাৰ্থডে পাৰ্টি দিব ভাল আৰু।
উম।
তাকে তাৰমানে সেইবিলাকত যোৱাই ভাল মানে আৰু কত নো আৰু বেলেগ কি বিচাৰি থাকিবা। ঘৰত পাতিলেতো দিগদাৰে হয় এতিয়া ধৰি লোৱা এনেকে মানুহো মাতিব লাগে বনাব ত নিজে মানে ধৰি লোৱা বনোৱা আকৌ বজাৰ কৰা সজু আ মেলা
উম উম সেইটো হয়।
গলেটো ভালে ডাইৰেক্ খানা অৰ্ডাৰ দিয়া বাকী সজোৱা মেলাটো থাকেই।
উম।
পইচাটো দিলেই হ'ল আৰু।
উম। সেইটো সেইকাৰণে সেইটোয়ে ভাবিছো আৰু বাকী গলে এনেকে তকে গৰমৰ দিন যিহেতু চাৰে ছটামানত যাম।
অ ঠিকে আছে আৰু তাতকে আৰু কি দেৰিকে যাবা আজিকালি মানে হাতাত আন্ধাৰ হয়েই। মই বোলো চাৰে ছটামানত গলে কথা নাই আৰু। চটা লৈকে আজিকালি ৰদ থাকে।
উম যি গৰম দিছে তাতে তুমি এনে কাপোৰ পিন্ধি ইমান গৰমত যাবও নোৱাৰা।
অ।
ঘামি যাম।
সেইটোয়ে।
মানে তোমাৰ বেলেগ আৰু কিবা জাগা আছে নেকি যোৱা?
বেলেগ আৰু কতনো যাবা কেফে মোৰ মতে ভাল হব আৰু।
উম এনে তোমাৰ আৰু ইমানানে বেলেগ তেনেকুৱা কেফে আছে নেকি।
মানে আৰু এখন যে কিবা এখন যে কেফে ওলাইছিল মানে পিংক কালাৰৰ এই উজান বজাৰত
অঁ তোমাৰ এইখন নেকি দীঘলী পুখুৰী ফেলাই আছে যে।
অও চবজিত। পিংক কালাৰ মানে গুলপীয়া কালাৰৰ যে।
অ বেলকনী কেফে নেকি।
বেলকনি নহয় আৰু এখন খুলিছে নতুনকে।
পিংক কালাৰ এখন বেং বেংগ কি বেলকনি বেলকনি বুলিহে জানো কিন্তু।
নাই নাই এখন ডাঙৰ খুলিছে বাই কিনে নাম আছিল নামতোহে মনত পৰা নাই। তুমি দেখিছা দিয়া, মানে বহুত ভাইৰেলে হৈ আছিল।
উম। দেখিছোঁ যদিও মনত নাই চাগে তে।
উম। সেইখনো মানে ধুনীয়া আৰু, বাকী বেলকনী তিয়া এবাৰ নাই কিন্তু মাজতে বহুত মানে মানুহ চবে গৈছিল, এতিয়া আৰু মানে দেখাই নোপোৱা হ'লো।
উম। এতিয়া ইমান তেনেকুৱা নাযায়, কিন্তু ধুনীয়াই কিন্তু এনে কেফেখন।
উম। দীঘলী পুখুৰীৰ ফালে কিন্তু বহুত ধুনিয়া ধুনীয়া কেফে আছে।
উম, আৰু তোমাৰ এইফালে ৰ'বা। এই যে উজান বজাৰত নতুন পাৰ্কখন যে খুলিছে। গৈছা নে? তাতেও কুন্তু কেফে খুলিছে বহুত।
অ' দেখা পাইছো কেফেবোৰ। বহুত ধুনীয়া ধুনীয়া মানে, ভাল লাগে আৰু কেফে বিলাকত।
উম।
বাৰ্দে পাৰ্টি দিব ভাল।
অ' তেনেকুৱাবোৰতে যাব লাগে, বাৰ্থডে' পাৰ্টি হ'লে।
অ'। বাকি এনে ড্ৰেছ চেচ কিনিলানে নাই?
এই, কি ড্ৰেছ কিনিম আকৌ? আছে আগৰ, আগৰে এযোৰ পিন্ধি যাম। বেলেগে ড্ৰেছ কিনে, কিবা কিনে। মোৰ নাই তেনেকুৱা।
নাই।
নাই, ঘৰৰ মানুহে পইচা দিব তাকে খাম।
হম।
মোৰ খোৱতে যায়, বেছি পইছা।
কিলে আৰু কিয় লাগে? হয়নেে নহয়।
সেইটো হয়ে। আৰু এনেই কিনিতো পিন্ধা নাযায় যিহেতু, কিনি কিনিটো থৈ নিদিওঁ।
উম। এদিনহে পিন্ধা যায়, বা এইবিলাক ড্ৰেছনো ক'ত ইমান পিন্ধা যায়।
হুম। আছে কেইটামান ফ্ৰক। চাই কেনে পিন্ধি যাম আৰু কিবা এটা।
উম।
উম।
কি কৈছা?
ভাত খালা?
উম, খালোঁ। এতিয়া কেইটা খালোঁ।
অ', কি বনালে আজি?
আজি আমাৰ কণী বনাইছিল।
অ, ঠিকে আছে। মায়ে বনালে নে কি?
উম। উ, মই বোলো ৰাতিকে উইচ কৰোঁ, সেইকাৰণে ফোন কৰিলোঁ।
হা? হা?
মই বোলো সেইকাৰণে বোলো ৰাতিতে বোলো উইচ কৰোঁ, সেইকাৰণে বোলো ফোন কৰিলোঁ আৰু।
অহ নাই, মই তাকে মানেসম হাঁহি উঠি গ'ল, বোলো কোনে উইচ কৰি ক'লে।
উম, হুম।
হনেও টোপনি লাগিছিলে আৰু সেইকাৰণে।
অ'।
শুলোৱে হয় মই মানে।
হয় নেকি
উম'
বাকী আৰু কোনো কৰা নাই ফ'ন?
হা হা?
বাকী কোনো ফোন কৰা নাই নে নেকি?
নাই, এতিয়ালৈকেতো কৰা নাই নে এতিয়া এটা মিচস্কল আহিছিলে। ৰেচিপ কৰা, কৰিম পাছত আকৌ লাহে-লাহে।
অ'
ইমানো ইম্পৰ্টেণ্ট নহয়, বাৰ্থডেলেহে চবৰে মনত পৰে।
এনে খবৰ খাটি নাই।
উম'
এতিয়া আৰু পাৰ্টি দিব লাগিব আৰু চবকে।
চবকে নিদো ৰবা, তোমাক আৰু লগৰ কেইজনী কেই দিম বাকী কাকো নিদিওঁ।
উম'।
ইমান পইচা নাই।
কি হ'ব?
উম'।
যাৰ লগত বেছি হেৰি আছে সিহঁতকে নো আৰু নো কাক নো কি কৰিবা।
এই নিচিনা মানুহবোৰকনো কেলেই সেই কৰো আৰু যাৰ লগত ইমান মোৰ টামছে নাই, সেই কৰিতো লাভ নাই।
উম' উম'।
ম কৰিম
উম'
কলেজৰ ছোৱালী কেইজনীও কৈ আছে ৰ'বা মানে মোৰ ফ্ৰেড নহয় আৰু মানে এনে আৰু লগ পাইছিলোঁ আৰু মানে ঠিক-ঠাক আৰু মানে সিহঁতৰ লগত।
অ'
সিহঁতেও কৈ আছে ৰ'বা পাৰ্টি দিব মই কৈছোঁ হ'ব দে, দিম বুলি কিন্তু নিদিওঁ বুলি ভাবিছোঁ।
উম' দিয়া তেনেহ'লে ঠিক আছে, শুই থাকা গুড নাইট।
উম' উম' দিয়া নহ'লে।